হেল্ল'।
হেল্ল'।
অ, কি কৰিছে? শুনিছো।
আছো, বৰষুণ দিছে।
বৰষুণ দিছে?
অ, বৰষুণ দিছে আমাৰ ইয়াত।
অ, মই আমাৰ ফালে নাই। কিন কিনকৈ পৰি আছে অকমান অকমান।
অ, আমাৰ আহিছে অকমান মানে, কিন কিনটকে অকমান ডাঙৰ
অ।
দিবগে আৰু চাগে।
উম।
তহঁতৰ ফালে আৰু ডাঙৰ বৰষুণ হোৱাই নাই নহয় চাগে।
নাই হোৱা, নাই হোৱা। আজি অকণমান দিছিলে। কালি বেছি টাইম নিদিলে। অকমান সময় দিলে।
অহ।
এ ভালকে পানী ন'হলে আৰু পানী-চানী।
আমাৰ এফালে বৰষুণ দিয়ে থাকে আৰু। এদিনো ক্ষতি নাই।
পাহাৰ আৰু কাষ যে। সেইটো কাৰণে বেছি বৰষুণ হয় সেইফালে। অ। এতিয়া চব জেগাতে হোৱা নাই নহয় বৰষুণটো।
অ, ইয়াতে দি থাকিব। আমাৰ ঘৰফালেকে নপৰে বৰষুণ।
অ'।
তেনেকুৱা হয়।
উম।
চাহ খালী হত? এয়া খাই আছো।
অ, আমাৰ খালো। মানুহ এজনী আহিছিলে। হেৰি তামোল খাবলৈ পোৱা নাই, তামোল নাই।
অ'
খাই থকা মানুহ যে, হওঁ বোলে বেয়া তামোলকে চুবাইছোঁ বুলি কৈছে আৰু। তিয়া পৰি থকা ক'বাত বোলে। তাকে বুটলি খাইছো বুলি কৈছে। তাৰ পৰা মই বোলো অথনি যাবি দুটা লৈ আহিবিগে। তাৰপৰা এতিয়া হা আহিছিলে তাকে।
হয়।
নোৱাৰে। তাৰপৰা আহি পেলাই সেই খাইও গৈছে। লৈও গৈছে।
অ নোখোৱাকে থাকিব নোৱাৰে খোৱা মানুহে।
নোৱাই মই আজি দিনটো খোৱা নাই তামোল কটা জহত।
অ'
কাটি থলে খাওঁ এ হেৰি এইটো কি এ পানীত হেৰি কৰা তামোল কাটিবলৈ বেয়া পাওঁ।
অ গু আ তামোলবোৰ গোন্ধাই যে।
অ তাৰ পৰা এ এনে বাকীবোৰ এনেই কাটো কেঁচা তামোলবোৰ। অ আমি কাটিলে মই বোলো দিব নুন এখন বুলি ক'লো নিদিলে পকেটত ভৰাই লৈ গ'ল আকৌ মই নাখালোে দিনটো তামোল।
তাকে হা আমাৰ হেই তামোলৰ কাহিনী এটা শুন দেই।
অঁ।
আমাৰ মামী এজনী আছিলে এজনৰ মামিয়েক বাৰু হেৰি তামোল ঘৰত তামোল নাই, কি হ'ব এতিয়া তামোল খাই থকা মানুহ তাৰ পৰাৰা কি কৰিলে তামোলা বাকলিতে চূণ লগা তামোলৰ বাকলিকে খাইছে নহয় কেঁচা ত
হে, হৰি হিঃ, হিঃ
অ, 'তাৰ পৰা এইজন আহক দোকানৰ পৰা তাতে আছিলে দোকান যে মামাহঁতৰ তাত তাৰপা আহক দোকানৰ পৰা দেখি খাই আছে তেনেকে মামীয়ে কৈছে আৰু কাহিনীটো বোলে এনেকুৱা তেনেকুৱা কথা মোৰ তামোলহে না আজি এনেকে
অ', নেকেহে খাইছো গম পাইছানে নাই? তাৰ পৰা আকৌ এইজন দুপৰীয়া ভাত খাই পেলাই মানে আকৌ যায় দোকানলৈ তাৰ পৰা যাওঁতে কেইটামান ঘৰৰ পৰা পাৰি পেলাই লৈ গৈছে মামীক দিছে গৈ তেহে ৰক্ষা
হয়, তামোল ঘৰ ন এইটো বহুত নিচা
অ', তামোল খোৱা মানুহ তামোল সেইকাৰণে গম পাই যে সেইকাৰণে একদম পাৰি নি পেলাই দি থৈ আহিছে গৈ
তাকে, এতিয়া আগৰ ধৰি ইমান তামোল খাই আজিকালি ল'ৰা ছোৱালী সেইবোৰ শিখৰ কেপি সেইবোৰ হে খায় এতিয়া সেইবোৰ খোৱাৰ কাৰণে কিমান অপকাৰ হয়নে? ল'ৰা ছোৱালী শুকাই খীনায় ভাত পানী খাবলৈ মন নকৰে
নকয় নে যায় নোপোয়াই বেমাৰ আজায়
অ', এতিয়া এই তামোলখন খালে অপকাৰো নহয় আৰু তামোল খালে মানুহৰ হজম হয় আকৌ
বেয়া নহয়, তামোল খালে
হজম হয়, তামোল খালে তামোলটো খাব লাগে মানুহে
অ',
আৰু আমাৰ অসমীয়া মানুহৰ কি আৰু তামোলখনেই মেইন
মেইন তামোল খনে আলহীজন আহিলে তামোল খন নিদিলে উম নোৱাৰিয়েই নাই কেয়া যদিও আমাৰ কিনি কিনিয়ে আনে দেখোন, তামোল নথকা নহয়েই আৰু
উ
এইবাহে কিনা নাই, আমাতো কিনিয়ে খোৱা হয় এইবাৰ এতিয়ালৈকে ঘৰ তামোলকে খাই থকা হৈছে আৰু, কিনা নাই আৰু
অহ, এ, কিনিলেহে গম পায় তামোলৰ মূল্য, নি কিনিলে বুজি নাপায় আমাৰ এতিয়া আছে যে ইমান অনু নহয়
তাকে, কিনি খালে বহুত গম পায়
আহিবাই আহ
আকৌ, তহঁতৰ ঘৰ পৰাও বহুত দিয়ে নহয়, তহঁতৰ ঘৰ পৰাও দিয়ে। তেনেকেইে, চলিল আছো যেনিবা। এইবাৰ বাৰু কিনা-মেলা নাই ঘৰত আমকে খাই থকা হৈছে আৰু।
আৰু দহ টকাত তিনিটা দিয়ে।
উম,
এবাৰতো দহ টকাত দুটা নে এটা তেনেকেই হৈছিলেগেই তামোলৰ দাম।
অ', তেনেকুৱা হৈছিলে গ অ'।
বহুত দাম দিছিলে তামুলৰ।
এবাৰ আমাৰ ভটাৰ পাণ চল্লিশ টকাকেও কিনি খাইছিলো। আগতে চল্লিশ টকাকে পান কিনি পাইছে। ইমান পাণ আমাৰ তাত যে সেই পুৰণা ঘৰত পাণ নাছিলে নহয় আগতে।
উ'
কিনিয়ে খোৱা হয় আৰু একে কিনি খোৱাই। পান নাই, যোৱা বাৰ এবাৰ নাইকিয়া আৰু একেবাৰে চল্লিশ টকা গুচিকে কিনি খাইছো লাষ্টলৈ।
হয়।
মই কৈছোঁ নাখালে নো হয় কি বাৰু, ইমান দাম দি।
চাহকণ খাই উঠাৰ পিছত মানে লাগিবই।
তামোল খোৱা মানুহে নোৱাৰে থাকিব নোখোৱাকে।
মই ৰাতি ভাতকেইটা খাই উঠি দুখন নাখালে মানে নহয়। দুখন খোৱাৰ পিছতহে মই শুবলে যাওঁ।
আগতে তামোলে নেখাও।
আগতে তামোলে নাখাওঁ।
অ' এতিয়া তামোল খাইছ?
এতিয়া খাওঁ আগতে চুণ-চুনো নাখাওঁ আগতে তামোলকণ খাওঁ ন পান এতিয়া চুণ খাই-খাই মানে চুণকণ নহ'লেও নোৱাৰো খাব।
অ' অ' তাকে চূণ অ' চুণ খাৱ? মই আগতে চুন খাই খাইছিলো, চুন আজিকালি নাখাওঁ কিবা দাকি পেলাই মুখন তেনেই।
বেছিকে লয় চাগে। অকণমান লগাব লাগে। লগাই পেলাই মানে উম' মেৰিয়াই পেলাই ভৰাই দিব লাগে। তেতিয়া হেৰি
অকমানেই লওঁ দেখোন কেলে তেনেকুৱা হয় ক'ব নোৱাৰো।
চোবাওঁতে প্ৰথমতে হেই চুনকনকে চোবাই দিয়ে চাগে।
উম' জানো এতিয়া খাবলৈ এৰিলো আৰু চুন সেইটো জহতে।
অ'।
আমাক কি কয় মই আৰু তামোল খালেই আমাৰ মাজুজনীয়ে কি কয চেদা অকন-মান, চূণ অকমান মেৰিয়াই দি পেলাই মোক কয় খুৱাওক খুৱাওক তামোল খুৱাওক বুলিয়ে মুখত ভৰাওক, মই বোলো ৰ মই মুখত নভৰাওঁ তই মেৰিয়াই খুইয়াই দিচ' কি দিছ ঠিক নাই তাই খোৱাবলে বুদ্ধি কৰি থাকে, নোৱাৰে।
ন' কিন্তু খালে আকৌ এৰিব নোৱাৰিব।
এইব নোৱাৰি, চেদা অকণ মানো দিয়ে, চূণ অকণ মানো দিয়ে মই না খোৱা আজিলৈকে নাই খোৱা পাই।
মই চাদাতো নাখাওঁ বাৰু কিন্তু চূণকন খাওঁ।
উম'। আগতে মাজতে খাইছিলো অকমান চেদাও অকমান, চুণু অকমান এ তাৰপৰা নোৱাৰোঁ দেখোন খাব। কিবা এটা হয় এ নাখাওঁ।
মাঠাই ঘূৰাই।
নোখোৱাকে থকায়ে ভাল। তাকে উম, তামোলৰ নিচা বৰ বেয়া নিচাটো।
অ'।
লোকে ভাত নাখালেওঁ তামোলখন লাগিব।
উম, বেয়া নিছা তামোলৰ।
ৰাতি দুটা এটা বজাত উঠিওঁ টোপনি নগ'লে তামোল খায় মানুহে।
খায় আমাৰ জনে খায়। তামোল ৰাতি সাৰ পাই থাকিলে খাই থাকিব তামোল।
উম।
আমাৰ মায়েও খায় বাৰু তা সেইজনৰ মাকেওঁ খায়, আজিকালিহে নো পাৰ হ'ল অসুখ হোৱা পা আগতে খায় আৰু ৰাতি সাৰ পালেও খায়।
উম,
এতিয়া অসুখ হোৱাৰ পা এৰি দিলা আৰু। তহঁতৰ দেউতাই এ খাই নে নাখাই?
অ, আগতে খাইছিলে, এতিয়া নাখায়।
অ,
কেতিয়াবা কতচিট খাই আৰু।
অ, ছোৱালী ছোৱালী আসৰালে গ'ল নে নাই?
অকলে গ'ল গৈ পেলাই আহিলেগে।
অ,
বৰ্তাকে সোনকালে লৈ আহিলে। তাই এতিয়া সেই কাইলৈ পৰাহেনো বাপেকৰ লগত যাব, বাপেক কৈছে কাইলৈৰ পৰা হেৰি তুমি মোক
বৰতাকে সোনকালে লৈ আহিলে, সেই কাৰণে বাপেকৰ লগত যাব।
ভাওঁ দিয়া নাই কিবা নাচিবলেহে দিছে।
অ, অ,
এতিয়াহে তাকে ল'ৰাছোৱালী মানুহৰ চ'স নহয় জানো ফূৰ্তি।
চ'স, অ, অংকীয়া নাট চাগে।
অ, পত্নী প্ৰসাদ সবলা।
অ, অংকিয়াই পায় সেইখন।
অ, অংকীয়া নে কি নাজানো আৰু। এইবিলাক ঘৰত অকমান নাচি দ ো ৱালেহি এনেকে এনেকে নাচিবলৈ দিছে বুলি।
অ, কেনেকে নাচিবলৈ দিছে দেখুৱাইছো। বৰ চ'স নহয়, ঘৰত এইকেইদিন নাচিবা।
দেচ সেৰি নামঘৰৰ পৰাই দিব।
উম, এঘৰীয়া ভাওনা নি।
এঘৰীয়া ভাওনা। অ,
অ, সেইটো কথা আকৌ এঘৰীয়া ভাওনা সিহঁত। এই, খৰচ কৰিব।
অ,
চাব
তাকে যাওঁকচোন শিকক নাচি থাকক।
শিকক দে সিহঁতৰ চখ আছে, এতিয়া। তেনেকে পাৰিব।
আমাৰ এই বাৰু নচা, গোৱা এইবিলাকত লাজ- ভয় একো নাই। দোবাত যেতিয়া এনে বেলেগলৈ ধৰিলে মঞ্চলৈ উঠিবলৈ ভয় কৰে। আমাৰ ই ভয় নকৰে একদম নাচিবলৈ নাপালেহে তাই মানে উ কান্দি কাটি। ক'ব নোৱাৰা হ'ব। উম, বেয়া পায় কান্দি কাটি। ক'ব না হ'ব মোক কেলে নিদিলি কেলে নিদিলিকে।
অ, সেইটোৱে সেই ধাণ্ডাতো থাকিলে নচোৱাবঁও লাগে। ভয়, ভয় চই নাথাকিলে। ধুনীয়াকে নোচোৱাব মেলিব অ, নচোৱ
আগতে আমিয়ে ভয় কৰিছিলো কিবা এটা কৰিবলে এ কবিতা এটা। তাকে আবৃত্তি কৰিবলে বা গান এ তাকে গাব'লে।
অ,
এ, এ, এইবোৰ ভয় ভয় নকৰে।
উম, ভাল অ, ভয় নকৰিলে ভাল। জাওক দেহ নাচক আৰু অ, এতিয়া ভাওটো নচাই পৰিব আও ভালে পাইছে তাই আওঁ।
ভালে কৈছ।
অ তাকে ল'ছোৱালী মনহে আও।
ভালে আছে স্কুলো বন্ধ পৰিছে।
অ আৰু স্কুলো বন্ধ ব্যস্ত হৈ থক।
অ ব্যস্ত হৈ থাকক নহলে ঘৰত আপ আপোনাৰ আগবেলাতো যায় ধেমালি হেৰি কৰে নেকি পৰলে যোৱা তৰলে যোৱা। ম মামী এহত অহা কথা আছিলে লৈ যাম বুলি কৈছিলে এই বিয়া আছে ক'ৰবাত। তাৰপৰা এতিয়া এই নামঘৰ সেইৰ কাৰণে যেনিবা বন্দী হৈ গ'ল যাব নোৱাৰে।
অ সেইটোয়ে।
আকৌ হেৰি অনটো নহয় ক'বালে পঠিয়াবলৈ মেলিবলে আকৌ বেমাৰত পৰে বুলি ভয় লাগে।
ভয় লাগে অ আৰু এই ৰ'দ আজিহে ধৰ ৰ'দ নাই এইকেইদিন আও কেনেকুৱা ৰ'দ দিছে।
অ এ হেৰিটো এইটো কি। অ বতৰটো মানে সলনি হৈ থাকে নহয় ৰ'দ বৰষুণ সমানে বেমাৰত পৰিবলৈ বেছি টাইম নালাগে।
নেলাগে নেলাগে এতিয়া সেই উম সিহঁতৰ এটা জয়ে। ডাঙৰ লোৱা।
অ যৰ বোলে।
উম নাঙলা জ্বৰে কি হয়?
উম।
এইবো আ হছেি আৰু মানুহৰ গৰম দান কম হয় হৈছে আও। গৰম কম হলেহে এতিয়া আজিহে ঠাণ্ডা বতৰতো।
আজিহে শান্তি অলপ মানুহৰ।
অ শান্ত এনে একদম গৰম। কাৰেণ্টটো আমাৰ ফালে কাটিলে তহঁতৰ ফালে কাটিলেনে?
নাই কতা নাই কতা আজি আছে আজি ভল্টেজটো আছে অলপ। মানুহে মানে বতৰটো ঠাণ্ডা দেখি বেছিকে ফেন লগোৱা নাই যে।
ফেন লগোৱা নাই সেইকাৰণে তহঁতৰ ভলটেজটো আছে। উ তহলে চাগে চিলিঙি ফেন নুঘে।